উ
হয়মান দিয় দে
হেল্ল' অ কি কৰি আছা
এনে ফ'ট চাই
অ কিহৰ
আমিনো যোৱা বছৰ শিৱসাগৰ গৈছিলো তাৰ
অ তুমি যোৱা বছৰ শিৱাগৰ গৈছ ন মই পাহৰিয়ে গৈছে লো কোন তাৰিখে গৈছিলা ন
আমি জুলাইৰ দহ তাৰিখ মানে ছাগে
আহ তুমি কিহত গৈছিলা
উম
কিহেৰে গৈছিলি
বাছেৰে মানে আমাৰ ট্ৰেভেল বাছতছো মই ৰাতি আঠটা বজাত ৰাতি আঠটা বজাত আমি বাছত উঠিছো আৰু মৰ্ণিং ছটা মানত আমি শিৱসাগৰ পাইছোঁ
অ মানে ক'ব গ'লে লে ক'ব গ'লে ৰাতিতে গৈছে
ৰাতিটো আমি বাছত নাছিলোঁ
কেইদিন আছিলা তাতে
আমি মৰ্ণিং ছয়টা বজাত যাইছো ছয়টা বজাত গৈ কিনে দিনা গোটেই দিন ফুৰিছো তাৰপিছত আমি ষ্টে কৰিছো তাৰ পিছদিনাখন ৰাতি আমি ৰিটাৰ্ণ আছো ক'ব গ'লে এৰাতি দিনত ধৰিব গলে তিনিদিন
অ কি কি দেখিলা তাতে
তাতে ফাৰ্ষ্টটো আমি মন্দিৰ দৰ্শন কৰিছো অগ্নাথ মন্দিৰ তাৰপিছত আমি তালু বা শিৱদৌল জয়দৌল তমাটৰ ঘৰ কাৰেংঘৰ ৰংঘৰ
অ তুম তোমাল কত আছিল ৰাতি
আমি ৰাতি তাতে মানে হোম ষ্টে টাইপৰ মানে ঘৰৰ দৰে মানে ৰন্টৰ সম
অ
ৰুম হয় পুৰা ঘৰখনেই আৰু আমি মুঠতে মানে ছাব্বিছজনমান গৈছিলো তো মানে ৰুম হ'লে মৌল হৈ যায় ত সেইকাৰণে মানে সহতে ঘৰটো বুক কৰা গৈছিল
অ ভালে কৰিছা কম পইচা, কমতে হৈ গৈছে তোমালোকৰ।
টো অলপমান কমতে হৈছিল আৰু। এতিয়া ডুনলে মানে কৈছে বেছিকে লল হেতেন।
এনে তোমালোকৰ কিমান মান ভাড়া লৈছে ইয়াৰে পৰা শিৱসাগৰলৈকে?
আৰু ভাড়া মানে আমি বাছটো বুক কৰিছো আৰু।
অ মানে তোমালোকৰ পিকনিক টাইপ হৈছে এটা।
টাই গোটেইখিনি ঘৰৰ মানুহ ন। আমাৰ ম মা, পাপা, ভন মই আৰু আমাৰ ডাঙৰ বাহঁত আৰু এনেকৈ ওচৰৰ পাজৰৰ কোনোবা কোনবা মানুহ আছিলে।
মই তাক ভাবিছিলো একে সুধিম এবাৰ, কি তুমি শিৱসাগৰত গৈ কি কি দেখিলা?
যাব পাৰা বাট বেছি গৰম হ'লে অলমান প্ৰব্লেম হব। তাকে এনেই ধুনীয়া। জাগাটো বহুত ধুনীয়া। বিশেষ তলাতল ঘৰটো বেছি ইউনিক হ'ল মানে বেছি ভাল লাগে মানে। বাকী ৰংঘৰটোও ধুনীয়া।
সিখনতে তে টো। চৰাইদেউ গৈছিলা?
অ, আমি চৰাইদেউ মৈদাম ও গৈছিলোঁ।
অ, চৰাইদেউত এইটো আহোমৰ প্ৰধান ৰাজধানী আছিল ন?
তিনিটাই নাম আছে। এটা ডাঙৰ হে আৰু বাকীকেইটা সৰু হৈ আছে।
অ আৰু ক'ব গ'লে তোমাৰ এইটো শিৱসাগৰত ধুনীয়া বহুত। তাতে এইটো ৰজাঘৰীয়া বহুতো বস্তু যেনে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আছে। লগতে তোমাৰ জয়সাগৰ পুখুৰী, জয়দৌল এইবোৰোতো আছে।
পুখুৰীত ব'টিং কৰিবও, মোৰ ফেমিলিয়ে ব'টিং কৰিছিল।
অ, কিমানকে পৰিছিল তোমালোকৰ বটিঙৰ তাতে?
আমাৰ তাতে বৰ্তমান পাৰ পাৰ্চন ফিফটি ৰুপিছ কে লৈছিল।
অ। আৰু তোমালোকৰ এইটো ক'ব গ'লে কি কি খালা তাতে?
এনেকে ক'ব গ'লে অকল ৰাতিৰ খোৱাটো মানে চবেই একেলগত হোম ষ্টেট খালো বনাই মেলি পেলাই। বাকী চব আমি বাহিৰৰ হোটেলতে খোৱা গৈছে।
অ
বাকী মানে ধুনীয়া হৈছি খাই আৰু হেই চবে খাইছে আৰু, এনেকুৱা নহয় যে কেৱল এটা বস্তুয়ে আমি চবে খাইছোঁ।
মানে চবে নিজৰ মতে খাইছে?
অ, অ। নিজৰ পইচা এনেকোৱা হৈছে, অকমান চবৰে অকল আমাৰ পইচাটো অকল আমাৰ হেইয়ৰ বিচনাটো, হেইয়া পাছৰ পইচাটোহে চবৰে একেলগত লোৱা গৈছে। কি কোনবাই কিবা খাইছে চাহ খাইছে, ভাত খাইছে, পৰঠা খাইছে, ৰুটি খাইছে, সেইটো আকৌ মেটাৰ নাই, যোনে যি খাইছে। আমাৰ বাছৰ ভাড়াটোৱে কালেক্ট কৰা হৈছে।
অ, তুমি এইটোক থাকিব ঘৰ যাওঁতে তোমালোকৰ, তোমালোকৰ ৰাতি
অ, মানে আমি ইয়াতে মৰ্ণিং আহ তাত উঠিছো ন আমাৰ ৰাতিপুৱা হৈছিল যোৰহাটত। যোৰহাটৰ যোৰহাটত। ওম যোৰহটত ব্ৰিজ পাৰ হৈ আমাৰ মৰ্ণিং হৈ আছিল।
অ যোৰহাটত এদিন পুৰা মানে দিনে ৰাতি তোমাৰ বাছত থকা গৈছে।
ওম মানে ৰাতিটো বাছত থকা গৈছো। মৰ্ণিং টাইমে পাই গৈছো। হয়।
বাছত শুৱা হৈছিলে নাই। তোমালোকৰ টোপনি।
ঠিকে থাকে ইমানো ভালকে নাই কাৰণ বাছৰ ট্ৰেভেলৰ নিছিনা আৰু। নাইট চুপাৰটো নহয় জাষ্ট। ট্ৰেভেল হয় নাইট চুপাৰপ নহয়। জাষ্ট আলট্ৰা হে হয়। আলট্ৰাত নাইট চুপাৰ দৰে ফেচিলিটিছ থাকিব। সেইটোত নাথাকে ত অলপমান কষ্ট হৈছে আৰু।
অ বাকি তোমাৰ যাই কেনেকা লাগিল তাতে।
মোৰ ভাল লাগিল জাইকিনে। মোৰ অলমান ইউনিক টাইপ ৰ। যাবা পুৰণ আহিছে। ল'ৰা-ছোৱালীবোৰ ভাল লাগে।
অঁ তুমি এইটো কি বুলি কৈ। ত এইটো য'ত। জয়সাগৰ পুখুৰীটো যে আছে। এনে কিমান মান ডাঙৰ হ'ব। হ'ব।
হ'ব বহত ডাঙৰ। জয়সাগৰ পুখুৰীৰ লগতে অঁ শিৱদৌল, জয়দৌল একেইটা আছে মানে একে লগতে আছে। খালি ৰাস্তাত ইপাৰ আৰু সিপাৰ।
অঁ তোমাৰ মানে এইটো ক'ব। ক'ব গ'লে তোমাৰ অঁ ভালেই তাতে। মইওঁ ভাবি আছোঁ। এইবাৰ শিৱসাগৰ যাম বুলি হোটেল আছেনে তাতে ওচৰে পাছৰে।
ৰুম চবতে এভেল এবেল আছে আৰু আমি থাকা আমি থো আমি থাকো তলাতল ঘৰ একদম ওচৰত আছিল বে। নে মানে বাচ সৰু পৰা জেগা আছিলে মানুহখিনিৰ ফেচিলিটিও ধুনীয়া হৈছে বেডো আছিলে এ চি চে চি এ চি চে চি বাথৰুম চব ফেচিলিটি। তে আছিলে খোৱা লোৱা বনোৱা
অ আৰু তা এইটো ক'ব গলে এইটো কি বুলি কয় এইটো তলাতল ঘৰটো আৰু ৰংঘৰ।
তলাতল ঘৰ মানে তলাতৰ ঘৰত জাই থকাৰ সময়ত ৰংঘৰ পাই ৰাস্তাত।
অহ ৰংঘৰটো কেনেকুৱা।
ৰংঘৰটো ধুনীয়া ৰংঘৰটো এ মানে পথাৰৰ মিদিনতে আছে ত সেটো নামিবই কিন্তু নাচালেও ঘৰ পাছৰ পৰাও চাব পাৰি।
অ কিন্তু ৰংঘৰৰ বাকৰিত তোমাৰ বিহু।
উম তাকে গ'লে ব'হাগ বিহু সময়ত যাব লাগে। কি ধুনীয়া হয়।
অ বিহুতটো। তাৰে পৰাই আৰম্ভ হোৱা বুলি ক'ব পাৰি তাতে এইটো সেটো ৰঙালী বিহু তাৰে পৰা আৰম্ভ হয় আৰু ত। ক'ব গ'লে এইটো শিৱসাগৰ মানে আমাৰ যিমান ৰজা আছিল আহোমৰ চবে তাতে আছিল ন।
অ মাজ বেছি মানুহ তাতে আছিলে।
অ
আৰু ৰাস্তাত
মৈদাম চাব যাতে কাৰ কাৰ মৈদাম দেখিছিলা তুমি তা? বনাই ন ৰজা বিলাকৰ বেলেগ বেলেগ কে
মই মই মানে চৰাইদেউ মৈদামতে গৈছিলোঁ তাত অকল তিনিটাই মৈদাম দেখিছোঁ আৰু মানে পাহাৰৰ টাইপ মৈদামতটো বহুত ওখ ন ওপৰলৈকে উঠি যাব নিবি তলৰ পৰা মানে চাব কাৰণে লগে মানে
অ কাৰ কাৰ আছিল তাতে উ
নামতো পাহৰিয়েই গ'লো কাৰ কাৰ বা আছিলে।
তাতে আমি জ নামতে এজন ৰুদ্ৰসিংহৰো আছিল চাগে ৰুদ্ৰসিংহ প্ৰতাপ সিংহ
অ মানে নেথিষ্টখন কিন্তু বাহিৰত মাৰি থৈ দিয়াই আছে যে মানে কাৰ কেনেকুৱা তেতিয়া কি মানে সেইখিনি লিখি থৈ দিয়া আছে। অ মই সেয়ে পাহৰি গলোঁ মান যে উ
অ
তোমাৰ এনে কিমান মমান খৰচা হৈছিল তোমালোকৰ ট্ৰিপটোত
উম হম হম
কিমান মান তোমালোকৰ খৰচা হৈছিল মানে ট্ৰিপটোত।
আমাৰ। উম মানে এক। ফেমিলিৰ ক'ব গ'লে কমচে কম দহ হাজাৰ দহ মান গৈছে চবৰে মানে কাৰোবাৰ কমো যাব পাৰে কাৰোবাৰ বেছিও যাব পাৰে। মানে পাৰ পাৰ্চন এটা এজন পাৰ্চনৰ আৰু। পাহৰিকে ধৰা গৈছে।
অ মানে সস্তাতে হৈছে বেছি হোৱা নাই মানে যে ভ্ৰমণ হিচাপে।
অ নেচো ম নাই কাৰণ বেছি দূৰো নহয় য যদি। দূৰ হ'লে এ তেতিয়া অ। ক পছটো বেছি হ'ল ন।
আহ। প পাঁচ হাজাৰ টকান। ৰাতি তোমালোকৰ হোটেল বোৰ কেনেকুৱা তোমালোকে আছিলা যে।
ধুনীয়া ধুনীয়া ত ফ্মবিলাকো বহুত ধুনীয়া আছিলে। অ দুটাকে দুটাকে। ৱাশৰুম আছিলে বেডৰুম আছিলে বহুত দুটাকে কিটচেন দিছিলে। বাছ ৰাখিবৰ কাৰণেও। ভাল স্পেচ আছিলে যিহেতু আমি বাছ লৈ গৈছোঁ ন তাৰমানে ধুনীয়াকৈ স্পেচ। আছিলে ৰা। চবৰ কাৰণে গানী চালো কৰি'।
অ মানে ময়ও যাম বুলি ভাবি আছিলো ভাবিছো তোমাৰ লগত। সুধিছা কথাটো মানে কেনেকে কি কৰিব পাৰি।
উম যাব পাৰে যাব পাৰে।
আহ
হয় মই গৈ কেনে ফাৰ্ষ্ট। মন্দিৰটো চাই ল'বা যিহেতু মন্দিৰটো বেছি যেতিয়া মানে বন্ধৰ সময়ত যেতিয়া যোৱা জুলাই মানত তেতিয়া মানুহৰ। কিৰণমান বেছিকৈ নাকে কাৰণটো টো বস্চ আমাৰ ভেকেশ্যন চলে না চমৰে ত' তেতিয়া মনধ থে বা আগতুপি যোৱা মানে অকণমান খালী পাব পাৰে।
অ হয় নেকি ঠিক আছে বাৰু। বাৰু তেয়া ন নহ'লে আজিলৈ এৰিছো।
অ ঠিক আ।